ও
অ', এই ফোনটো মাজতে কাটি গ'ল।
আচ্ছা-আচ্ছা একো নাই-একো নাই।
অ, তাকে কি পাতি আছিলো বোলো আমাৰ মেথছৰ ছাৰ স্কুলৰ অ, মেথছৰ-মেথ মেথচৰ চাৰজনে ঠিক পিটিছিলে আমাক আমি বদমাছো কৰিছিলো বাৰু
বহুত আছিলে দিয়া মাত
উম বহুত বদমাছ কৰিছিলো ক্লাছত পঢ়োৱা সময়ত ধ্যান দিয়া নাছিলো বেলেগ ফালে চাই থাকিছিলো চাৰে বাৰে বাৰে কোৱা কথাকে আৰু বাৰে বাৰে কৈ থাকোতে খং
ছাৰৰ লগত ছাৰ লগত কথা পাতিছিলো দেই বহুত
অ কিন্তু ভাল লাগে এতিয়া ভাবিলে সেইবোৰ দিনৰ কথা ন।
বহুত ভাল লাগে দেই।
আকৌ ঘূৰি যাবলৈ মন যায় সেয়া স্কুলৰ দিনৰলৈকে। আমি যে চাইকেল মাৰি মাৰি গৈ ছিলো একেলগে।
এই ভাল দিন আছিল দেই তেতিয়া
হয় অ বৰষুণ দিলেও গৈ- ছিলো বোকা পানী খচি খচি বাপৰে
বহুত ভাল আছিলে।
তাৰপাছত এ কি কব লৈ আছিলো আৰু কোনোবা স্কুলত ৰিয়উনিয়নত গৈছিলি নেকি তই? অ স্কুল ৰিউনিয়নত যোৱা নাই ন? মইও যোৱা নাই বাৰু ময়ো যাম যা়ব নোৱাৰিলো মোৰো অকনমান বিজি হৈ আছিলো।
ফটো মই ফটো পাইছো কিন্তু হা মোৰ লগৰবোৰ গৈছিল।
আছা।
উম। ভালে এতিয়া, উম এতিয়া ভালে আৰু স্কুলৰ
অ',।
নিউ নিউ টিচাৰো আহিছে ষ্টুডেন্টো আছে বহুত
অ', ভাল, ভাল স্কুলখনৰ উন্নতি হোৱা দেখি ভাল লাগিছে।
উম, বহুত ধুনীয়া হৈছে।
অ', অ', বাকী ঘুৰা ফুৰা কৰিলি নে? স্কুলৰ আমাৰ যে, স্কুলৰ ট্ৰিপত গৈছিলোঁ?
অ', কৰিছোঁ বহুত ফটোবোৰ আছেতো সেইবোৰ চাই থাকো মাজে, মাজে।
অ' চাই থাকো চাই থাকো চচিয়েল মিডিয়াটো আজিকালি আছে নহয়, গোটেই চাই থাকো। অ' অ' বাকী স্কুলৰ এই মস্ত গছডাল যে আছিল?
অ' গছডাল সেইডাল আছেতো এতিয়াও।
অ' আছে নেকি গছ ডাল অঁ ভাল লাগে গছডাল দেখি পেলাই তাতে যে চাহঁত বহিছিলো টিফিন খাইছিলো বহি বহি।
বহুত ধুনীয়া আছিল গছ ডাল, এতিয়াও আছে সেইডাল, এতিয়া চাফ চফাই কৰি দিছে জেগা বোৰ।
অ' যাব লাগিব আকৌ। টেই আমাৰ গোটেই বেটচটো গ্ৰুপতটো যাব লাগিব এবাৰ স্কুলত ঘূৰি
চাব পাৰি এবাৰ, ৰিয়ুনিয়নটো কৰিব পাৰি চবে।
চাব লাগিব। ভাল লাগিব দেই।
উম মজা লাগিব একদম।
সকলো দিন ঘুৰি যোৱাৰ নিচিনা লাগিব।
একদম।
বাকী কোৱা আৰু?
বাকী আৰু আছো আৰু ভালে। তুমি কেনে এতিয়া?
কি কৈছ? অ' মই মই ঘ ঘৰত আছো ঘৰত আছো পঢ়া শুনা কৰিছো অকনমান। চাকৰি বাকৰি লাগে।
ময়ো জবৰ কাৰণে ট্ৰাই কৰি আছোঁ।
অ', ঠিকেই, ঠিকেই অ', পঢ়িব লাগ পঢ়িব লাগে, নপঢ়িলে আৰু আমি স্কুলত ফটোৱামী কৰি থকা নিচিনা হ'লেতো নহ'ব এ
সেইটো হয়, এতিয়াটো চিৰিয়াচ যাব লাগিব ন' এতিয়া আৰু ডাঙৰ হৈ গ'লো। হয়, তাকে।
বাকী তোৰ মনত আছেনে? মই যে, এবাৰ তোক ঠেলি দিছিলোঁ তই পৰি গৈছিলি স্কু-স্কুলত
উম, মনত আছে, আছে চবে হাঁহিছিল দেই এইবাৰ, চবে হাঁহিছিল, প্ৰথম দেখা পাই বহুত
চবে হাঁহিছিল।
দেই
ভাল আছিল সেইকেইটা দিন ভাল আছিল অঁ বহুত জমনি। বাপৰে এনেকুৱা দিন আছিল সেইবোৰও।
উম, ভাবিলে ভালে লাগে সেই
ভাল লাগে ভাল লাগে প্ৰজেক্টবোৰ যে কৰিছিলোঁ। চব মই যে বেলেগক দি দি দিছি দিলোঁ, এচাইমেন্ট প্ৰজেক, অ মই কৰাই নাছিলো নিজে তেনেকে কৰিছিল। বাকি অ' চেম। চেম বাকী ইউনিফৰ্ম-চিউনিফৰ্ম আছে নে নাই, ব্ৰেকে স্কুলৰ? মোৰ আছ ছে ভালকে এতিয়াও।
ফেৰিবেলতো যোৱা আছে।
অ' ফেৰবেলত যে গৈছিলো। উম, ফ্ৰেছাৰ্ছ আছিল ফেৰবেল আছিল চবে নাচিছিলো আমাৰ যে কলেজত। ফাংচন হৈছিল।
আছিল অ' একদম স্কুলত বহুত দেৰি লৈ আছিল দেই সেইদিনাখন। ৰাতিলৈ আছিলো, জুবিন দা আহিছিল একদম মজা আছিল সেইদিনাখন।
বাপৰে! কেনেকুৱা ভিৰ হয় গৈছিল ন?
বহুত ভিৰ একদম ৰাস্তাত আৰু মানে ওলাব জেগা পোৱা
অ' জেগা পোৱা নাই, তাৰপিছত পিছত মই একদম উশাই নোপোৱা হৈ গৈছিলো। প্ৰগেমটোত, অ' প্ৰব্লেম আছে অ'। তাকে বোলো সেইবোৰে আৰু মই বোলো এবাৰ খবৰ ল চবৰে এ তামছনে নাই ৰা ৰাহুলৰ লগত কথা হৈছে নে
অ সিহঁৰ লগত কণ্টেক্ট আছেতো মাতি থাকো মাজে মাজে ফোন কৰো সিহঁত
অ ফোন কৰ তাক মই লগ কৰাই হোৱা নাই লগ কৰিবলৈ কৈছো স্কুলৰ চবকে এই ডেক্ক বেঞ্চবোৰত আমাৰ যে নাম লিখি আহিছিলো
এই বেঞ্চবোৰৰ নাম আছেই চাগে এতিয়াও আহিব
এতিয়াও লিখা আছে চাগে আমি যে মনে মনে লিখি িক
উম ধুনীয়া বহুত আছিল ভাল তেতিয়া দিনটো। তমি তুমি ৰাহুলৰ লগত কনটেক নাই নেকি?
ৰাহুলৰ লগত কনটেক্ট আছ আছে ইমান কথা বতৰা নহয় আজিকালি।
অ মই ই লাষ্ট চাগে লগ পাইছিলো যোৱা মাহত এবাৰ।
অ ভাল লাগিছিল লগ পাই
উম উম ভাল লাগিছিল
তাকে
বাকী স্কুলৰ লোকে আৰু ৰিইউনিয়ন বা কেতিয়া হয় কোৱাও নাই নহয় স্কুলৰ ৰিইউনিয়নৰ কথা
অ তাকে একো কোৱা নাই দেখোন, কেতিয়াবা কৰে এইবোৰ ৰিইউনিয়ন
নাজানো গম পোৱা নাই মই
উম কন্টেক কৰিব লাগিব এবাৰ
অহ তাৰপিছত, আমাৰ স্প'ৰ্টছ ডেটো মনত আছেনে নাই
স্পৰ্টছ ডেচ স্পৰ্টছ ডে' মনত আছে বাৰু অলপ অলপ ইমান ভালকৈ মনত নাই দে স্পৰ্টছ ডে'টো
সেইটোৱে, অহ মই যে দৌৰিছিলো দুশ মিটাৰটোত যে ক্লাছ নাইনত মই ফাৰ্ষ্ট পজিছন পাইছিলো, অহ ছোৱালীৰ লিষ্টত মই ফাৰ্ষ্ট পজিচন পাইছিলো আৰু ল'ৰাৰ দৌৰত তই পাইছিলি কি ফাৰ্ষ্ট নহয় থাৰ্ড পাইছিলি নেকি? অহ ছেকেণ্ড অহ
হেৰি চিনিয়ৰ আছিল ন চিনিয়ৰজনে মানে ৰ্ফাষ্ট হৈ গ'ল আৰু নহ'লে মইয়ে ৰ্ফাষ্ট হ'লো হয় সেইদিনা খনো
অহ, বাকী তোৰ ফেভাৰিট চাবজেক্ট কি আছিল স্কুলত
মোৰ ফেভাৰিটতো চাইন্স আছিল
অ চাইন্স আছিল মোৰতো হিষ্ট্ৰ্ৰী আছিল মই হি ষ্ট্ৰী পঢ়ি বহুত ভাল পাওঁ
এই অ গম পাওঁ তই হিষ্ট্ৰী ভাল পাওঁ মই ই চাইন্সটোত ভাল মাৰ্কছ আহিছিল মোৰ চাইন্সত ভালে কৰিছিলো চাইন্সটো ভাল লাগে কৰি
তোৰ চাইন্স এক্সিবিশ্বনটো মনত আছে নে তই তই যে বনাই ছিলি
এয়া এয়া মটৰ এটা বনাইছিলো মই পানী হেৰি কৰাটো মানে
ছিল ন
উম উম মজা আছিলেতো।
অ' ভাল লাগিছিল তাকে ইমান মানে তাতে অ'। ইমান দিন দি বনাইছিলি ইমান সপ্তাহ লাগিছিল বনাওঁতে।
উম, ভাল লাগিছিল।
অ' আৰু আমাৰ ৰেচেচৰ টাইমত ৰেচেচৰ টাইমত যে গোটেই টি ফিন বিলাক খোৱা একেলগে বহি সেইবিলাক মনত পৰে ভাল লাগে।
উম উম মইতো টিফিন লৈয়ে যোৱা নাছিলো। বেলেগৰ পৰাই খাইছিলো হু হু হু তাকে বেলেগৰ পৰা সেনেকে অলপ অলপকে খাওঁতে গৈছিল
অ'ইমান ইমান চিম্পল দিন আছিল সেইবিলাক ভাল লাগে ভাবিলে একদম দুখ
উম, এতিয়াতো চব চিৰিয়াছ একদম।
টোৰ মনত আছে নে আমাৰ
ফেৰৱেল নাইনটিন নৱেম্বৰ আছিল নেকি।
উম, ইমান ইমচনেল হৈ গৈছিলো চবে বহুত ইমচনেল আছিল দেই সেইটো দিন।
তাকে তাকে বেয়া লাগিছিল দে সেইদিনা।
অ' চবেই একদম লাইফ লং ফ্ৰেন্স থাকিম বুলি জীবনভৰ একেলগে অ'কিমান কান্দিছিল মই হলে ইমান কান্দা নাছিলো কিন্তু বহুত দুখ লাগিছিল।
অ' দুখ লাগিছিলে কেইজন মান আছিল বহুত কান্দিছিল। আছে সিহঁতে।
অ', চবৰে বেলেগ বেলেগকে ফিল কৰে।
তাকে তাকে, তাকে তাকে সিহঁতৰ লগত কনটেক্ট নাইয়ে আৰু এতিয়া। ফ্ৰেণ্ডশ্বিপবোৰ
অ'লাহে লাহে কমি কমি আহি আছে আৰু আগৰ স্কুলৰ নিচিনা নাই স্কুলৰ দিনৰ নিচিনা। না। উম, বুজি পাইছো অ' চবেই ব্যস্ত হৈ গৈছেতো নিজৰ নিজৰ দৈনন্দিন জী জীৱনত। সেইটোৱে, বাকী কিন্তু মই যিবিলাক পঢ়িছিলো স্কুলত সেইবিলাক মই এতিয়াও মানে মোৰ মনত আছে আৰু ভালকে। মোক জীৱনত বহুত সহায় কৰি আছে। আৰু এতিয়াও।
অ' হেল্পফুল হয় বহুত এইবোৰ।
অ' বহুত সহায় হয় সেইবোৰ দি। বহুত ভালকে পঢ়ি ললে বোৰ খালি মেথছৰ বাহিৰে বাকী গোটেই খিনি মনত আছে বাৰু। অ' মেথছটো টান পাইছিলোতো সেইটো কাৰণে মোৰ সেইটো মনত নাই ইমান।
অ' মেথছটো মই আকৌ অলপ ইমান টান পোৱা নাছিলো হয় ইজি আছিল মোৰ কাৰণে মেথছটো এতিয়াও হেল্পফুল হয় মোৰ কাৰণে।
অ, মোৰ- মোৰ ভাল লাগে মোৰ আৰ্টছৰ হিষ্ট্ৰী ভাল লাগে। আগৰ কথাবোৰ পঢ়ি ভাল লাগে অ, তাকে মানে ইমান মনত। পাৰে গোটেই খিনি ঘূৰি - ঘূৰি আমি পিকনিক যোৱা কথা। থাপৰ। আমি গান গোৱা আমি টিফিন আমি পঢ়া আমি স্কুলত যোৱা চববোৰ মনত পৰে ইমান। ন পাছত যে গৈছিলো একেলগে চব ভাল লাগে দেই বহুত মনত। কৰে।
উম - উম ভাল লাগে সেইবোৰ।
এ
উম,
বাকী সে হব। ঠিক আছে।
হ'ব লগ পাম - লগ পাম কম - কম কণ্টেকট কৰিম দিয়া মই ঠিক আছে অ'কে বাই - বাই।